কি কৰি আছা?
এ, এনেই সৰু ল'ৰা গ'ল নে আছে?
সৰু ল'ৰা গ'ল, গ'ল। তাৰ ভাগৰ ফোনটো ভাঙিলে মানে সেইকাৰণে এই কামটো কৰিবলে আহিছিলে। উম
কি তা কি পঢ়াৰ আদাই হ'ল নি?
তাৰ আকৌ না এইবাৰ খতম হ'ব বোলে ওলাব মানে আকৌ এতিয়া একজাম আছে উৰিষ্যাত তাৰপা খতম আৰু ভাত বনালি নে কি?
ভাত নাই বনাম গেহে আজি দিনত খোৱাই নাই।
দিনতো খোৱাই নাই নেকি?
আ
দিনটো খোৱাই নাই নেকি?
নাই খোৱা, নাই খোৱা।
কি খালি দিনতো?
একোৱেই খোৱা নাই।
অ', কেলে?
এনেই বনাবলে মন যোৱা নাই, সেইকাৰণে খোৱায়ো নাই।
অ', অ' হেৰি তোৰ পইচা সোমালে নেকি?
পইচা নাই সোমোৱা নহয়, পইচা মোৰ ঘৰৰ পৰা যিটো লৈছিলো সেইটোও গ'লহে
নহয়, নহয় এ-মোৰ মোলে দিয়াতো।
কোনটো? অ', হেৰি অ', মই যে, খেলি পেলাই পাইছিলোঁ।
অ', অ'।
সেইটো হেৰি গুচি গ'ল নহয়, নোৱাৰিলোগে উলিয়াবগে।
নে? অ', অ', অ'। তই কলি যে, আকৌ সোমাব বুলি।
নাই, নাই। নোৱাৰিলোঁ। গুচি গ'ল খেলোঁতে, খেলোঁতে এইটোয়েই বেয়া। লোভেই পাপ, পাপেই মৃত্যু হ'লগৈ।
পাপেই মৃত্যু। অ'।
চাৰে চাৰিশ হৈছিলে। এটকাত
তাপা, কি কৰিলি নো সেইটো?
খেলি থাকোঁতে নে, দহ টকীয়া, দহ টকীয়া মাৰি আছোঁ। গুচি গ'ল
উম।
দহ টকীয়া, পঞ্চাশ টকীয়া তেনেকে মাৰিবলৈ লাগিলোঁ আও
অহ।
মই বোলো, এহেজাৰমান হওক।
আ
তে কাইলে কলেজ যাবলৈ আকৌ এশ টকা এটা মাথা মাৰিব লাগিব। এশ টকা এটা
এশ টকা এটা, এইটো সোমাব চাগে।
এইটো সোমাব চাগে। নোসোমালে তই দিবি আৰু
উম, ৰাতিলে এই তেতিয়াহ'লে এতিয়াতো বাৰু নাই
কাইলৈ ৰা, দিনত। কাইলৈ দিনৰ এঘাৰটামান বজাত।
এঘাৰটামান বজাত। হ'ব, মই পাৰিলে দিম বাৰু। এতিয়া, এতিয়ালৈ নাই বাও।
এতিয়া নালাগে, এ কাইলে ৰাতিপুৱা হেল্ল'।
নহয়, নহয়, নহয় এতিয়ালৈকে মোৰ হাতত নাই বাৰু যদি থাকে কাইলৈ পাওঁ তেতিয়াহ'লে দি দিম বাৰু।
নহয় দিলে, ভালকে ক' মোৰ নিচিনাকে দিলে দিম বুলি ক'।
মই আকৌ গেৰাণ্টি ল'ব নোৱাৰো নহয় আকৌ।
এইটো এটা কথা। এ নহয় মৰাই দিবি হেৰি এইটোক কি বুলি কয় ৰাতিকে দি দিব বুলি ক'বি মই গধূলিকে দি দিম। দেতাৰ পা খুজি
দিম বাও হ'ব।
তই উলিয়াই দিবি।
তাৰমানে এই হেৰি ভাগৰ কিবা এটা হৈছে হ'বলা।
কাৰ ভাগৰ?
এই বল খোৱা ভাগৰ।
হা?
বল খোৱা ভাগৰ কিবা এটা হৈছে নেকি।
কেলে দৌৰা-দৌৰি কৰিছে নি মানে?
এ, চিঞা, চিঞৰ বাখৰ লাগি আছ
কি হ'ল খাই বৈ আহি চিঞৰিছে নে কি নো?
নহয়, নহয় এই হেৰি এহঁতৰ মাতোৱে।
অ'।
উম। বাকী এতিয়া ভাতটো কিহৰে হ'ব?
ভাতটো আজি ভোল। ভোল, আলু তেনেকে ঠুপঠুপিয়াকে বনাম আৰু। শুকান মাছ আছে, শুকান মাছ দিম এয়াই।
শুকান মাছটো ঘৰ পৰা দিলি নে তাতে কিনিলি?
ইয়াত কিনিছোঁ। সেইদিনা কিনিছিলোঁ এৰিপলু, শুকান মাছ, এৰিপলু, শুকান মাছ।
অ' বেলেগ আৰু। নাই মই আজিলৈকে খাই পোৱা নাই, আজিলৈকে খাই পোৱা নাই।
মই ইয়াত দেখিলেই কিনো, এ
কেনেকে বনা
এৰিপলু নিদিও এতিয়া, এৰিপলু বোলো শুকান মাছৰ লগত একেলগতে কিনিছিলোঁ, এইটো কৈছোঁ।
নহয়, নহয় বনাওঁ কেনেকেনো?
এৰিপলুটো?
অ'।
নে শুকান মাছটো?
এৰিপলুটো।
এৰিপলুটো তেল দিব লাগে আৰু তাৰ পিছত পিয়াঁজ দিব লাগে, ভাজিব লাগে আৰু জলকীয়া চলকীয়া দি পেলাই বিলাক ভাজি থাকিলে হৈ গ'ল তেলত।
অ', বাকী সেইটো উম, হেৰিটো পলুটো মাৰে কেনেকে?
পলুটো পলুটো নাখায় নহয়।
ভিতৰৰ মালটো?
মানে টো, পলুটো হেৰি হয়। পখিলা হেৰিটো পঢ়া নাছিলি নেকি? পখিলা জীৱন চক্ৰতো পঢ়া নাছিলি নেকি? প্ৰথমতে লে লেটা হয়, লেটাৰপা আ, পখিলা হয়, পখি পখিলা হৈ উৰি গুচি যায়।
গম পাইছোঁ তাপা এই বগা-উম, ভি
এইটো ইহঁতৰ কণী হয়।
এ, নহয় এই, এইটো কিছুমান হেৰি দেখিলে মানে হেৰি বগাই, বগাই থাকে নে লৈ মেলি থাকে।
অ', সেইটো, সেইটোৱে, সেইটো আকৌ পোকটো খায় ইমানে আমি আকৌ সেইটো নাখাওঁ।
এই, এনেকে যে, উম, বাহিৰটো যে
মই ৰঙা, ৰঙাটো খাওঁ এই ঘূৰি ফুৰা পোকটো নিচিনাকে যে, থাকে তই সেইটো কথা কৈছ গম পাইছোঁ।
এই নহয়, নহয়, নহয় বাহি যে, উম, কিবা এটা হেৰিয়েদি যে, বান্ধি থাকে যে, তাৰ পৰা কাটি লৈ পেলাই মাজৰ পৰাজে উলিয়াব লাগে যে
গম পাইছোঁ, গম পাইছোঁ সেইটো, সেই খোলাটো এদিন খোৱাম ৰ, আমাৰ ঘৰতে।
অ'
খাই চাবি।
অ অ
এই আমাৰ ঘৰতে খাই চাব পাৰিবি
অ এই মই এই ফোনটো অলপ বেয়া হৈছে
অ
এইচ ডি এফ চি
কাইলৈ তেতিয়া হ'লে চাৰে দচটা দশটামান বজাত এশ টকা এটা পাম বুলি আশা থাকিলে
চাৰে দহটা দহটা মানত দশটা মানত বাৰু মই উঠিম চাগে হ'ব বাৰু মই চাৰে দহটা মানৰ ভিতৰত মাৰি দিম বাৰু
গধূলিকে পাই যাবি বাৰু নাপাবলৈও আছ তই দিলে নেপাবলৈ আছ বেলেগে দিলেহে পাবি
হব হব উলিয়াই দিম আৰু কিবা এটা কৰি
গোটেই গানটো শেষ কৰিম আৰু কাম
একেবাৰে লিখি মেলি নেকি
একেবাৰে গোটেই বস্তুটো কমপ্লিটকে ওলাব আৰু কাইলৈ আৰু এটা আহিব আৰু দুটা লৰাই আহিব
লিখি লৈ পেলাই হে হেৰি কৰিবি চাগে খতম কৰিবি
অ তাৰপিছত তোৰ এই সাতাইছ এই মাহৰ সাতাইছ তাৰিখে হেৰি য়োজিতভাগৰ সাৰথিটো ওলাব
অ
তাৰপিছত সাৰথিটোৰ পিছত মোৰভাগৰ ওলাব
অ'। উম ঠিকে আছা।
সাৰথিটো দিম ৰ তোক তই গানটো শুনা নাই নহয় সাৰথিটো নতুনকে আহি থকা যিটো চান্দিত্য বনিয়াই গাইছে।
কালি দিছিলো নেকি অকমানকে যে ভিডিঅ' এটা।
অ' ৰীল এটাযে এনেকে যে।
অ' গম পাইছোঁ অ' বহি লৈ পেলাই যে তলত বহি অ'।
উম।
সেইটো এই মাহৰ সাতাইশ তাৰিখে পাব।
অ।
তাৰপিছত মোৰতো কাম আৰম্ভ হ'ব আৰু। মোৰতো কাইলে একেবাৰে মানে লেঠা মৰিব আৰু লিখা।
উ।
লগত ঔষধ সৌষধ গোটাই লোৱা হ'ব গোটেই।
পোৰা।
উম।
কাইলৈ মানে ৰাতি মানে খানা হ'ব নেকি?
তাৰপিছত খানা মানে, ৰাইজক খুৱাই বোৱাই লৈ পেলাই বহুৱাই দিম আৰু চব নিজৰ নিজৰ কামত লাগিব। সেই তেনেকুৱা আৰু।
ঠিকে আছে কৰি ল কৰি ল সোনকালে কৰি ল। উম।
লিখিলো বেলেগকৈ পেলালো।
অ, বেলেগ কৰিল নেকি?
গোটেইটোৱে বেলেগ কৰি পেলালো আগৰ নিচিনা একোৱেই নাই।
অ, অ।
দেখাম ৰ পিছত।
তই আৰু এইটো বেলেগ'লে দি নাথাকিবি আৰু বিলাই মেলি।
নাই বেলেগ'লে দি থকা নাই দি জিৰা আনো দিব পাৰি জৰা অলপ ফাট কি আছ সেইকেইটা লগতে দি আছো।
অ উল অ উলদিয়াই মেলি নথ
উলিয়াই মেলি থকা নাই। পোৱা নাই কাকো। যিদিনা ওলাব সেইদিনাহে চবকে কম আৰু।
অ, সেইদিনাই কবি অ।
সেইদিনা গোটেই ৰাইজক জনাই দিম আৰু। যে ওলাইছে এবাৰ চাবিক কালি এই যে, কুচুমকৈলাসে যে যে দিছিলো অ।
অ-অ-অ-অ সেইটোয়ে অ সেইটোয়ে। ছাঠি এৰি যে ছাতিয়ে দি মাৰি চিলে যে
অঁ।
এ বহুত ভাল পাওঁ। সিহঁত দুটা আৰু যিটো মানে হেৰি নীল আ কুচুম কৈলাশ সিহঁত দুইটা বহুত ভাল লাগে।
অ'। এই মই আগৰ অ', হ'ব হ'ব দে।